কি খবৰ।
খবৰ ভাল ৰ তত।
মোৰো ভালে দে কি কৰিছ।
এ আছোত এনে বহি কিনো কৰবি গৰমত।
তাকে তাকে বাকী ক'তো বোলাই যোৱা নাই ন।
নাই নাই ক'ত যাব এই দিন দুপৰতে। দ্লি হ'লে অলপ যাব পাৰি যেতিয়া। অ ঠাণ্ডা পলে যাব পাৰি দেচোন।
বৰষুণ নিদিয়ে নেকি আৰু ইমান সহ্য লাগি গৈছে গৰমখনত।
বৰষুণ ৰাতি মানে দিব পাৰে কালি ৰাতি দিছিলতো বেছিকে ৰৰত দিয়া কাৰণে।
দিছিল নেকি ৰাতি।
অ কালি চাৰে এঘাৰটা বাৰটা মানত দিছো।
অ আৰু এতিয়া এই কেইদিন মানে। পূৰা ৰ'দ দিছে ন এতিয়া বৰষুণ দিয়ে থাকিব দিলে।
সে এইকেইদিন মানে হঠাতে দুই তিনদিন মান বহুত বেয়াকে ৰ'দ দিব বুলি শুনা কৈছো।
বাপৰে বাপ।
থাৰ্টি ফাইভ ডিগ্ৰী যদি গৈছে সেদিনা এতিয়া থাৰ্টি ছিক্স থাৰ্টি ছেভেন যাব।
দিনতচোন তেতিয়াহ'লে ঘৰত থকাও মুস্কিল।
সেইটোয়ে দিনত যদি কৰ'বাত ওলাই যাব লগা হৈছে আৰু।
উহু।
কি কবি আৰু। এনে ফেনত তলত থাকি মানে ঘামি যাও। নাই নাই ভল্টেজ নাইকিয়া গিছে না চবে ফেন চেন চলাই আছে
তাতে কাৰেণ্ট হোপ কাটি থাকিব
অ ৰে এটোটো গৰম দিনত কাৰেন্ট যোৱা বাপৰে নক
উম উম সেইটোৱে বাকী সেইটোৱেই আৰু বাকী এই ফোন কৰিলোঁ তোক কাৰণ এটাত কৰিলোঁ ৰ মানে। বিষয় এটাৰ ওপৰত কথা পাতিম বুলি ভাবিলো তোৰ লগত অলপ।
হ ক।
মানে ছাৰ বিষয়টো মানে হৈছে ছাৰ শাৰীৰিক ব্যায়াম আৰু।
অ উ অহ।
মানে চ আজ আজিকালিৰ ব্যস্ত জীৱনততো মানে বহুত কাম বহুতেই কাম মানে মোবাইল। আৰু মানে দাৰি। তেওঁৰ মাজত মানে নিজৰ স্বাস্থ্যক অৱহেলা কৰে হয়নে নাই। কিন্তু সুস্থ জীৱনৰ মানে মূল আধাৰ হৈছে নিয়মীয়া ব্যায়াম।
সেইটোোৱে সেইটোয়ে স তোৰ বহুতে ভাবে যে ব্যায়াম মানে হ'ল জিম যোৱা। আৰু মানে। সে ডাঙৰ মানেটো ভাৰী ভাৰী ওজন বোৰ ডাঙাৰ। কিন্তু আচলতে ব্যায়ামৰ অৰ্থতো এইটো নহয় আৰু বেলেগ হয় ইাত। কি বহুত।
সেইটোৱে মানে এনে ব্যায়াম কি বুজা তই ব্যায়াম বুলিলে।
ব্যায়াম মানে তোৰ শৰীৰৰ কাৰণে কৰা মানে আমাৰ যাতে আমাৰ। দেহতো হওক পেশী হওক সাৰ হওক তাৰপিছত আমাৰ। হৃট যজাত হওক। তাৰপিছত উশাহ নিশাহ লোৱাত আৰু তোৰ যিটো বস্তু। মোগল সুস্থ কৰে এই বস্তুটোৱে মানে মই ব্যয়াম বুলি ভাবো আৰু
হয় হয় মানে অৰ্থাৎ চাহ মানে যিকোনো নিয়মীয়া শাৰীৰিক মানে নৰাচৰা আৰু যেনে ধৰ খোজকঢ়া
অ
তো দৌৰা চাইকেল চলোৱা বা যোগাসন মানে সাঁতোৰ খেল ধেমালি বিভিন্ন ধৰ আৰু মানে এই সকলোৱে মানে ব্যায়ামৰ মানে অন্তৰ্গত আৰু
সেইটোয়ে মানে তোৰ ব্যায়ামৰ মূল উদ্দেশ্যটো হৈছে তোৰ শৰীৰক সুস্থ কৰিব ৰখা দখাটো আৰু
তাকে তাকে মানে এতিয়া প্ৰশ্ন হৈছে মানে ব্যায়াম কিয় ইমান মানে গুৰুত্বপূৰ্ণ মানে আমি কি বুলি মানে আমি কিয় গুৰুত্বপূৰ্ণ বুলি মানে ভাবিব লাগে
কাৰণ আমাৰ শৰীৰটো চলিবলৈ সৃষ্টি হৈছে ন যদি আমি দিনটো বহি থাক অ তেতিয়া তেতিয়া তোৰ লাহে লাহে তোৰ শৰীৰত তো বহুত বেমাৰে দেখা দিয়ে বহুত সমস্যা আৰম্ভ হয় ন
হয় হয় আৰু আজিকালিতো মানে চাৰ বহুতে কম্পিউটাৰ বা মোবাইল বা অফিচৰ কামৰ বাবে ঘন্টাৰ পিছত ঘন্টা বহিয়ে থাকে যে তাৰ ফলত মানে ওজনটো বৃদ্ধি পায় লগতে পিঠিৰ বিষ হয় কঁকালৰ বিষ হয় লগতে ডিঙিৰ বিষ হ'ল তাৰপিছত তোৰ ডায়েবেটিছ তাৰপিছত উচ্চ ৰক্তচাপ আদি মানে এইবিলাক সমস্যাবোৰ মানে দেখা দিয়ে আৰু মানুহৰ মানে লাইফত
সেইটোয়ে তই যদি ব্যায়াম কৰ মানে এইবোৰ সমস্যা তোৰ কমি যাব আৰু গোটেই কমি নাালেও এ অলপ অলক লাহ লাহে কমি
কমিব কমিব আৰু মানে ব্যায়ামৰ মানে প্ৰথম উপকাৰে হৈছে শৰীৰটো শক্তিশালী হয়।
ব্যয়াম কাৰ তেতিয়া তোৰ শৰীৰটো হাড়বোৰ এইবোৰ মজবুত হৈ যায় আৰু।
উম উম। লগতে মানে তোৰ হৃদযন্ত্ৰ মানে অধিক সুস্থ হৈ থাকে আৰু। আৰু হৃদযন্ত্ৰ যদি ভালদৰে কাম ভালদৰে কাম কৰিলে মানে সমগ্ৰ শৰীৰটো মানে তেঁজ আৰু মানে অক্সিজেনটো সঠিকভাৱে মানে মানে চলাচল কৰে আৰু গোটেই দেহটোত।
অহ অহ। আৰু তোৰ মানে ফোচ ফুচৰ কৰ্মক্ষেত্ৰটাও মানে বৃদ্ধি পায় আৰু। সেইকাৰণে আমি মানে ব্যয়াম কৰব লাগে আৰু মানে যোনে ব্যায়াম কৰে সি মানে ভাগৰটো কম অনুভৱ কৰে, যোনে ব্যায়াম নকৰে তাৰ মানে বহুত এলেহুৱা ফিল কৰে আৰু সি।
হয় হয় আৰু মানে ব্যামাযে মানে ওজনটোও নিয়ন্ত্ৰণ কৰি ৰাখে বহুত মানে সহায় কৰে আৰু ওজনটো নিয়ন্ত্ৰণত ৰাখিবলে আৰু মানে অতিৰিক্ত চৰ্বিও মানে কমাই দিয়ে শৰীৰৰ পৰা
উম উম আৰু তোৰ মানে বহুতে ভাবে যে ব্যায়াম অকল শৰীৰৰ বাবে কিন্তু ই মানুহক মানসিক ভাৱেও উপকাৰ কৰে আৰু।
সেইটোৱে। আৰু ব্যায়াম মানে কৰিলে মানে মানসিক মানসিক মানে চাপটোও কমে। আৰু ব্যায়ামৰ সময়ত যদি আমি মানে শৰীৰত এনে কিছুমান মানে প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থ মানে নিচৰণ হয়, মানে যি মানে মনটো মানে অধিক সুখী আৰু মানে শান্ত কৰি তোলে আৰু।
উ সেয়ে সেই কাৰণে তোৰ বহুত চিকিৎসকে উদ্বেগ আৰু হালকা হতাশৰ মানে ক্ষেত্ৰতো নিয়মীয়া ব্যায়ামৰ পৰামৰ্শটো দিয়ে আৰু।
দিয়ে দিয়ে আৰু মানে ব্যায়ামৰ মানে আন এটা ডাঙৰ লাভ হৈছে তোৰ আত্মবিশ্বাসটোও বৃদ্ধি পায় যিটো আমাৰ কনফিডেঞ্চ।
অঁ অঁ অঁ এনে যেতিয়া আমি নিজকে সুস্থ কৰি ৰাখো ফিট কৰি ৰাখো তেতিয়া মানে আমি শৰীৰটো মানে শৰীৰত মানে এটা ভাল আৰু। মানে পুৰা তেজটো চলাচল হৈ থাকে আৰু এতিয়া মানে আত্ম বিশ্বাসটো বাঢ়ে আৰু আমাৰ কনফিডেসটো বাঢ়ি যায়।
সেইটোৱে। আৰু মানে নিজৰ লক্ষ্যৰ মানে প্ৰতিও মানে এটা মানে এটা হেৰি হয় আৰু লক্ষ্যবোৰো মানে পূৰণ কৰা মানে মান্দহক মানে অধিক অনুপ্ৰাণিত কৰে আৰু মানে ব্যায়ামৰ ব্যায়ামৰ জৰিয়তে।
উম উম আৰু ব্যায়ামেতো ডেইলি জীৱনতো মানে সহজ কৰে আৰু ডেইলী জীৱনতটো। তোৰ মানে
ক'চোন?
তেনেকুৱা তোৰ বহুত ধৰণৰ এক্সাৰচাইজ আছে দেচোন সেইবোৰ নকলেও তোৰ যেতিয়া চিৰি তিৰি উ'ঠ বজাৰ ক'ৰ কৰ'বাত খোজ কঢ়িবলৈ যাও ঘৰৰ কাম ক'ৰ তাৰ পিছতোৰ সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰা এইবোৰ মানে বহুত সহজ আৰু।
অঁ হয় আৰু মানে বহুতে ভাবে যে বয়স বাঢ়িলে মানে ব্যায়ামৰ প্ৰয়োজনটোও কমি যায় কিন্তু মানে আচলতে বয়স বাঢ়িলে ব্যয়ামৰ প্ৰয়োজনটো আৰুহে বৃদ্ধি পায় আৰু মানে নিজৰ মানে শাৰীৰিক ব্যৱস্থাৰ লগত মানে মিলাই আৰু।
সেইটোয়ে আৰু তোৰ মানে ব্যামে অকল শৰীৰ নহয় আৰু জীৱন শৈলীকো শৃংখলাবদ্ধ কৰি দিয়ে।
ঘৰে ঘৰে আৰু মানে যিজনে মানে প্ৰতিদিনে একে সময়ত ব্যায়াম কৰাই মানে তেওঁক সাধাৰণতে মানে সময়ৰ মূল্যও বুজি পায়।
সেইটোয়ে তোৰ ব্যায়ামৰ অভ্যাসে ধৈ ধৈৰ্য্যটো বঢ়াই আৰু আত্ম- নিয়ন্ত্ৰণটো শিকাই আৰু
হয় হয় আৰু এনে বহুতে যে ভাবে মই এতিয়া আৰম্ভ কৰিলে লাভ। কি সেইটো মানে কি মানে তই কি ভাব।
সেইটো মানে এটা ভুল চিন্তা কৰে সিহঁতে কাৰণ স্বাস্থ্যৰ যত্ন লবলৈ কেতিয়া দেৰি নহয় আৰু যদি নিজৰ স্বাস্থ্য টো নিজে ভাল নাৰাখে তোক বেলেগে ভাল ৰাখি দিব নাহে ন। তই মানে নিজৰ স্বাস্থ্য নিজে চাব লাগিব। ব্যায়াম কৰিলে তই মানে য়ং হৈ থাকিবি বহুত বছৰলৈকি। উম।
আহ মানে তোৰ লাহে লাহে মানে সময় আৰু যদি তীব্ৰতা মানে বৃদ্ধি কৰিলে মানে শৰীৰও মানে সহজে মানি লয়।
অঁ অঁ অঁ সেইটোৱে আৰু তোৰ ব্যায়ামৰ বিভিন্ন ধৰণ আছে তোৰ। কোন জনৰ বাবে কোন ধৰণৰ ব্যয়াম উপযুক্ত তাৰপিছত ব্যয়ামৰ আগত আৰু পিছত কি কৰিব লাগে। কি খাব লাগিব আৰু অঁ মানুহে সাধাৰণতে কি কি ভুল কৰে এইবোৰ চব বস্তু চাব লাগিব ব্যায়াম কৰাৰ আগত
লাগিব লাগিব।
এ চবতকে সহজ ব্যয়াম কব গ'লেতো খোজ কঢ়াই আৰু
খোজকাঢ়া বহুত আছে আৰু তেনেকুৱা সহজ ক'বলৈ হ'লে খোজ কঢ়াটোৱে আহে প্ৰথমে কাৰণ মানে চা খোজ কঢ়া মানে এনে এটা ব্যায়াম মানে যিটো মানে প্ৰায় সকলো বয়সৰ মানুহে কৰিব পাৰে আৰু ইয়াৰ বাবে মানে বিশেষ মানে সাজ নিজৰ প্ৰয়োজন নাই মানে কেৱল এটা আৰামদায়ক জোতা আৰু অলপ সময় থাকিলেই যথেষ্ট আৰু এজন মানুহৰ কাৰণে
সেইটোয়ে তোৰ যদি মানহটো ডেইলি আধা ঘন্টা খোজকাঢ়ে তেতিয়া তোৰ তাইৰ স যন্ত্ৰটো সুস্থ হৈ থাকে হৃদ যন্ত্ৰটো আৰু তোৰ তাৰ ওজন ওজনটো কমে যদি শকত থাকে নিয়ন্ত্ৰণ হৈ থাকে ওজনটো আৰু মনটো সতেজ হৈ যায় আৰু তাৰ
সেইটোৱে আৰু বহুত ডক্তৰেতো প্ৰায় মানে খোজ কঢ় কাঢ়িবলৈ কয় মানুহক কিবা যদি অসুস্থ কষ্ট থাকে বা আৰু কিবা বেমাৰ চেমাৰ থাকে
সেইটোয়ে আৰু খোজ কঢ়াতকৈ আৰু অলপ মানে ভাল ব্যায়াম হৈছেতো দৌৰাটো আৰু
দৌৰা দৌৰা মানে দৌৰিলে মানে তোৰ হৃদযন্ত্ৰটো মানে অধিক শক্তিশালী হয় আৰু আৰু ফুচ পুচৰ ক্ষমতাও মানে বৃদ্ধি পায় লগতে আৰু কেৱল মানে দ্ৰুতভাৱে খৰচ নহয়
সেইটোয়ে
মানে কি কেলৰি মানে টোৰ মানে খৰচ হয় আৰু যোনটো কেলৰিটো কমাই দিয়ে মানে
অ কি তোৰ মানে সকলোৰে বাবে দৌৰাতো নহয় আৰু
নহয় নহয় এইটো মানে বয়সৰ লগত কথা বৃদ্ধসকলে মানে দৌৰিবতো তেনেকে নোৱাৰি তেওঁলোকৰ মানে খোজ কঢ়াটো তেওঁলোকৰ কাৰণে খোজ কঢ়াটোৱে যথেষ্ট আৰু যিহেত ক'লে মানে হাতোৰ বিষ লগতে অধিক ওজন বা আন ব্যৱ স্বাস্থ্যজনিত সমস্যা আছে মানে তেওঁলোকে প্ৰথমে খোজকঢ়াৰ অভ্যাস গঢ়ি তুলি পিছত ধীৰে ধীৰে মানে দৌৰাটো মানে আৰম্ভ কৰিব লাগে।
অ অ ভাৰততো তোৰ যোগাসনতটো বেছি কৰা হয় যোগাসন- মানে তোৰ অকল শৰীৰৰ কাৰণে নহয় আৰু মন উশাহ-নিশাহ নিয়ন্ত্ৰণৰ বাবেও উপকাৰী হয় বহুত-
হয় হয় আৰু - নিয়মীয়াকে মানে তোৰ যোগাসন কৰিলে মানে শৰীৰৰ মানে নম- নমনীয়া হয় আৰু- পিছত পিঠিৰ বিষটোও কমে লগতে মানসিক চাপ হ্ৰাস পায়। আৰু মনোযোগ বৃদ্ধি পায়-
সে মানে আজিকালিতো চব ব্যস্ত আৰু আৰু বহুতে মানে ৰাতিপুৱা আৰম্ভণিত- যোগাসন কৰে আৰু তাৰপিছতো কামে কামে-
অ ৰাতিপুৱা কৰাটোৱে ভাল কিন্তু যি'ও এক্সাৰচাইজ হওঁক -
সেয়ে পুৱা উঠিলে মানে মাথাটো ফ্ৰেছ হৈ থাকে ন।
ফ্ৰেছ হৈ থাকে আৰু মানে এতিয়া ওজনটো- তুলি কৰা বা ষ্ট্ৰেন ট্ৰেইনিংৰ কৰা কথা ক অলপ আমি-
অ অ মানে-
উম-
বহুতেটো ভাবে ন ব্যায়াম অকল মানে বডি বিল্ডাৰৰ বাবে কিন্তু এইটো নহয় ন-
নহয় নহয়- মানে চা নিয়মীয়াকৈ যদি আমি মানে শক্তিবৰ্ধক - ব্যায়াম কৰিলে মানে পেশী শক্তিশালী হয় লগতে তোৰ - হাড়ৰ কণন্তও মানে বৃদ্ধি পায় আৰু লগতে- মানে বয়সৰ বৃদ্ধিৰ লগে লগে মানে বয়স বৃদ্ধিৰ লগে লগে মানে আমি- শীক্ষয় হোৱাৰ সম্ভাৱনাটো কমে-
অ অ অ সেইয়ে আৰু ত দাম্বল চামভল নাথাকিলে তো ঘৰতে এক্সাৰচাইজ কৰিব পাৰ- পুচাপ কৰিব পাৰা, স্কুৱাড মাৰিব পাৰা, প্লেং কৰিব পাৰা এ বহুত এক্সাৰচাইজ- দৌৰিব পাৰো ফুটবল চুটবল ফুটবল ক্ৰিকেট খেলো এক্সাৰচাইজে হৈ যায়-
সেইটো এটা ভাল এক্সাৰচাইজ আৰু খেল ধেমালিও হ'ল লগতে তোৰ এক্সাৰচাইজো কৰাৰ নিচিনা হ'ল।
এইটোৱে-
ব্যায়ামৰ আগতে মানে আগত আৰু পিছমানে ষ্ট্ৰেচিং কৰিলে মানে এটা মানে ষ্ট্ৰেচিং কৰাটো মানে এটা অধিক গুৰুত্ব। মানে মানে যদি ষ্ট্ৰেচিং কৰ মানে - নমনীয়া হয় আৰু লগতো মানে আঘাত পোৱাৰ মানে সম্ভাৱনাটো মানে কমি যায়।
উম এনে বহুতে'টো- আৰম্ভণিতে যোৰে ব্যায়াম কৰে ন আৰম্ভ কৰি দিয়ে কিন্তু এইটো ভুল- প্ৰথমতে অলপ ৱাৰ্ম আপ কৰি ল'ব লাগে ব্যায়াম কৰাৰ আগত বডিটোক জনাব লাগে যে তই এতিয়া কি- কিবা এটা কৰবি আৰু-
উম উম তেতিয়া বডিটো মানে আগৰ পৰা প্ৰিপেয়াৰ হৈ থাকে আৰু-
সেইটোৱেই।